হেল্ল'
অ', কি কৰিছ'?
এই আছোঁ ভাল নে?
অ', ভাল ভাল
খোৱা বোৱা?
খোৱা বোৱা মই কৰি আছোঁ খোৱা বোৱা
উম, ইমান দিন খবৰ খাতি এটাও নাই
এ এইকেইদিন ব্যস্ত আছিলোঁ পৰীক্ষা চলি আছিলে কলেজৰ
অ', অ',
বাকী তোৰ খা খবৰ কেনেকুৱা?
ঠিকে আছে অ',
অ', সেইফালে বতৰ ভালনে?
এই বতৰ বেয়া ডাৱৰীয়া বৰষুণ আহিব ৰাতিলে।
উম, এইফালেও ধা ধাৰাসাৰ বৰষুণ দিব যেন পাইছোঁ।
সেয়াই বহুত পানী হৈ গৈছে য'তে ত'তে চব
অ', তোৰ ভাগৰ পৰীক্ষা আজিৰ পৰা নহয় জানো?
অ', আজি পৰা আছিলে।
অ', কেতিয়ালৈকে আছে?
অ', আঠাইছ ঊনত্ৰিছ তাৰিখ
অ', অ', মাজত মানে হেৰি আছে
নহয় বন্ধ মানে সেই এ এনে আমাৰ ছটা চাবজেক্ট নহয় কিছুমানৰ আকৌ সাতটা নে আঠটা টটেল মানে চাবজেক্টটো আঠটামান আছে তাৰে আকৌ আম, মই ছটাহে লোৱা আছে।
অ', অ', তাৰ তই গেপ পাইছ'
অ', এদিন হিষ্ট্ৰিত পাইছো তাৰপা এদিন আকৌ দেওবাৰে পৰিছে
অ',
সেইটো কথা নহ'লে সাতাইশ তাৰিখলে খতম হ'ল হেতেন
অ', অ', এই গেপ পৰিলে ভাল যদিহে ডাঙৰ পৰীক্ষা হয় কিন্তু এই সৰু পৰীক্ষা হ'লে সোনকালে সদায় হৈ গ'লে হে ভাল।
অ', ' সেইটোৱে আজি গ'লে সেইটোৱে আজি গ'লে ভাল আৰু
বাকী আজি কি আছিলে।
ইংৰাজী।
ভাল হ'ল নে।
হ'ল হ'ল।
অ তই ইনেই ইংৰাজীত তই ভালেই নহয়।
অঁ।
অলপমান পঢ়িলেই চাগে হৈ যায়।
সেইতি কালি ৰাতি পঢ়িছোঁ আও।
অ এই আগদিনা ৰাতিলেলৈ নাথাকিবি আকৌ অলপ আগতীয়াকে পঢ়িবলৈ আৰম্ভ কৰিবি।
ই ইস্কুলত পূজাতটোতো বুজিছে আৰু কালি ভালকে অলপ পঢ়ি দিছো ৰাতিপা।
অ অ পৰীক্ষাৰ আগদিনাতো পঢ়িবই লাগিব আৰু।
অঁ সেইটোৱে।
হুম বাকী কাইলৈ কি আছ।
ফিজিকেল এডুকেশচন।
অ সেইটো সেইটো কিমান নম্বৰ লিখিব লাগিব।
ত' এনেই গোটেইখিনি পেখ্যা চল্লিছ নম্বয়ে নহয় এইটো চলিছে।
অ এনেই প্ৰেক্টিকেল নে থাকে নে এইটো ফিজিকেল এডুকেশ্যনৰ।
এইটোত নাই ফাইনেল' ত থাকে।
অ অ অ এইবোৰ তহঁতৰ ইউনিটেষ্ট হে।
ডিগ্ৰীত অ।
অ।
এইবিলাক খেল চেলৰ ওপৰত অলিম্পিকৰ ওপৰত আহিব।
অ খোৱা বোৱা কৰিছ নাই আকৌ।
খোৱা বোৱা এ কৰি উঠিছোঁ।
কিহেৰে খালি।
এই ৰঙালাও ভাজি বনালে দালি চালাড আছিলে।
অ আমাৰ এই। আজি বৰষুণ দিছিলে যে মাছ ওলালে।
অঁ
মাছ আজি ৰাতিপুৱাৰ পৰা মাছেই খাই আছোঁ।
অ আমাৰ এই মামাহঁতৰ লাঙি পাতিছে। কালি গৰৈ মাছ নে কি লাগিছে আজিও কি ওলাই।
অঁ তহঁতৰ মামাহঁতৰ ফালে ঢেৰ পানী হৈছে।
অহ বহুত আছিল চাল চ
এ আহো মানে পানী নহ'ব কিয় আৰু তোৰ আজি ৰাতিপুৱা বা বৰষুণ দিছে দুপৰীয়ালৈকে। তাকো একদম ধাৰাসাৰ বৰষুণ।
আজি আমি দেৰ ঘণ্টামা পৰীক্ষাৰ ভিতৰত বৰষুণে দি থাকিলে।
অ।
বাকি খোৱা বোৱা।
উম এইফালেও একেই তেনেহ'লে।
মাকেই।
আমাৰ একদম পুখুৰী পানী উঠি গ'ল।
হা হ।
বাকী ৰুমত লগত থকা কেইজন শুলে নেকি। নাই অ। সেই জনে পঢ়ে নে? উম, উম।
এতিয়া অকমানে অনলাইন গেম খেলিছে।
অঁ, বেয়া কথা।
উম।
মই এই জিমৰ পৰা আহি পাইছোহি বেছি দেৰি হোৱা নাই।
আজি দেই নেকি।
আজি অকণমান দেৰি, ট্ৰেইনাৰজন নাছিলে চাই দিবলৈ কলে।
অঁ, অঁ।
তাতে দেৰি হৈ গল আৰু।
অঁ আচ্ছা।
আৰু তোৰ জিমত থাকিলে কিমান দেৰি হল গমেই নাপাই যে।
উম ভাল লাগে যে।
উম ভাল লাগে আকৌ।
উম, উম।
এই তাতে এই আমাৰ লগত ছাপৰ্টো আছিলে কথা পাতিবলৈ আৰম্ভ কৰিলোঁ আৰু।
অঁ, অঁ গম পালোঁ।
দেৰি হৈ গ'ল।
অঁ, অঁ।
আৰু হেৰি আজি এই দীঘলটো আহিব।
অঁ গম পাইছো, মই হেই মেছেজ দিছিলোঁ।
অঁ, ই ফোনটো চুষ্টপ কৰি থইচে হ'বলা।
অঁ, তাপা কৈছে কাইলৈ পামগে।
অঁ, হয় এই আজি সেই ট্ৰেইনত উঠিব বাৰটামান বজাত।
উম বাৰতাত আছে। উম গম পাইছো। ঘৰ কত? ঘৰত থকাই ভালো অউ।
অঁ ঘৰত থকা ভাল।
সেইটোৱে।
জাগিত, অঁ তো গাঁওখনত নহলে নাই নহয় লগ।
সেয়েহে-
বাকী-
বাকী-
তোৰ ঘৰলৈ মনত পৰে নাই।
এ পই কেতিয়াবা কেতিয়াবা।
অঁ।
হলো ইমান নপৰে আৰু।
অঁ কন্দা কটা নকৰিবি আকৌ।
এই নকৌ নকৌ।
বাকী পৰীক্ষা পৰীক্ষাকেইদিন কচিং আছে নে নাই?
হা।
পৰীক্ষাকেইদিন কচিং খোলা থাকিব নে নাই?
থাকিব।
তই যাবি।
মই যাম।
উম।
কৈছিলে মোক পৰীক্ষা যদি নাহিব নালাগে আহিব। মই বোলে এই একো নাই আহিম আৰু আবেলিনো কোনে পঢ়হে।
আৰু চল্লিশ নন্বৰ পৰীক্ষা ইমান হেতেক নহয়তো।
সেইটোৱে।
উ কালি নে পৰহি খেল চাইছিলি না সূৰ্য বঞ্চি যে?
অ চাইছিলো সেই ফাইনেলখন।
অঁ'।
অ শ্ৰীলংকাৰ লগত আছিলে।
এই সাংঘাতিক খেলিলে আকৌ।
উ ঊনত্ৰিশটা নে চৌবিশটা বলত এ বিৰান্নব্বৈ নে তিৰান্নব্বৈ কৰিছে।
অঁ তাকো দিয়াই ছিৰিজত।
অ টি টুৱেণ্টি খেলিছে।
অ এই পুৰা পিয়ৰ টৰ টি টুৱেণ্টি খেলিছে আৰু।
অ মানে হেৰিতটো ওলাইছে নহয় এইটো প্ৰজেক্ট স্কৰটো।
অ।
নশ দহ ওলাইছিলে।
বা ধেৰি চেঞ্চুৰীটো হৈ যোৱাতেত মানে তোৰ ইতিহাসেই হৈ যায়।
সেইটোৱে ত্ৰিছটা বলত।
অঁ'।
সি অকমানতে প্ৰত্যয়েকবাৰেই হেৰি হৈও হৈছে।
উ তাকে তাৰ অকমান অকমান বেড লাগ চলি আছে।
উম সেইয়া আই পি এলতো দুইখনত নাইনটি ফ'ৰ নাইনটি চছেভেনত আউট
উম।
তাৰপৰা এতিয়া ইয়াত নাইনটি ফৰতে আকৌ
মই আকৌ খেলখন চোৱা নাছিলো। কিন্তু পিছত এই চচিয়েল মিডিয়াত কিছুমান পোষ্ট কিছুমান দেখি পেলাই মই চাইছোগে স্কৰটো। হয়।
অঁ'।
আচৰিত হৈ কৈছো নহয় দেখি।
ময়ো তেতিয়াই চোৱা। মই গোটেই খেলখন নাই চোৱা। মাজত মাজে মাজে মই স্কুৰটো চাওঁ শ্ৰীলংকা। প্ৰথম আকৌ অ শ্ৰীলংকাৰই ভালে খেদিছিলে তিনিশ এঘাৰ কৰিছে বাৰু।
অ কৰিছৈ।
বেয়া খেলা নাই।
কিন্তু ই মানে কি ছয় সাত ভাৰ গোটেই সেইটো খাই দিলে না।
উম উম অ ই মায়ে পিটি পিতি।
অ সহঁতৰ মানে তিনি শতাংশই এটা শতাংশ ই অকলে খাই দিলে।
সেইটোৱেই।
শুকানে খাই খাই দুৰ্বল হৈ গ'ল একে চাতে।
উম উম উ আনে। আৰু ইণ্ডিয়া এ ভাৰতৰ এই বলাৰটোও ভাল খেলিছে য়ছ ঠাকুৰ।
অ', ভাল খেলিছে।
তিনিটা উইকেট ল'বলৈ সক্ষম হৈছিল।
অ', অ', এনে এনে শ্ৰীলংকা ব'লাৰকেইটাও ভাল বলাৰকে পিটিছে আকৌ সি।
অ', সেইকটা ভাল ব'লা।
অ'।
সেইটোৱে।
হম।
বাকীও ফুটবল চাইছা নাই।
ফুটবল মই নাই চোৱা মোৰ একদম ফুটবলৰ ৰাপ নাই আগৰ পৰা মানে মই ক্ৰিকেটকে চাওঁ।
মই একেই ফুটবল মনাই চোৱা কিন্তু এই বাজি লোৱা খেলখন কেতিয়াবা চাওঁ অ'।
অ', মই একেবাৰে নাচাওঁ।
ভাল লাগে মানে আজিটো
অ', মই একেবাৰে নাযাওঁ মানে ফুটবলত নিচা নাইকিয়াও নহয় কিন্তু এই টিভিত চোৱা নিচাটো নাই।
অ', অ'।
সে বাকী এনেই তই এই তহঁতৰ হেৰি টাউনৰ কাষৰ নতুনকে বনোৱা ষ্টেডিয়ামখনলৈ গৈছ নাই?
গৈছোঁ, গৈছোঁ।
ডাঙৰ নে?
এই ডাঙৰ হেৰি এইবিলাক এই মানে ৰাজ্য ভিত্তিক খেলবিলাক পাতিব হেনো। শুনামতে।
আৰু তটো ডমেষ্টিক ক্ৰিকেট বিলাক পাতি পাৰিব আৰামত।
অ', অ', সেইটোৱে ৰাজ্য ভিত্তি ৰঞ্জি ট্ৰফি, বিজয় হাজাৰী ট্ৰফি
উম।
এনেকুৱাবিলাক।
তাৰাপা মই আজি নিউজ এটা পালোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আছাম প্ৰিমিয়াৰ লীগ কিবা হেৰি কৰিছে উদ্বোধন কৰিছে।
অ', অ', অসম প্ৰিমিয়াৰ লীগ এই চৌবিছ তাৰিখৰ পৰানে কেই তাৰিখৰ এনো হেৰিটা দল আছে অ', আঠটা দল আছে আমাৰ লখিমপুৰৰ নাই বাৰু
অ'।
হলেও বৰ্ষাপাৰাতে গোটেই কেইখন খেল হ'ব।
টিকেট চিষ্টেম হ'ব নে কি?
জানোঁ সেইটো গ'ম পোৱা নাই কিন্তু। জিঅ' হটষ্টাৰটো ওলাব দিব হেনো আৰু ষ্টাৰ স্পৰ্টচতো দিব হেনো।
এই তেতিয়া ভাল লাগিব দেই চাই।
অ', সেই আঠটা টিম বিশ অভাৰ তাৰ পৰা আমাৰ ওচৰৰে দল এটা আছে নহয়।
হয় নেকি।
অ', তেজপুৰ টাইটেন্ঞ্চ।
অ', তাকে আৰু চাপোৰ্ট কৰিব লাগিব আৰু।
অ', সেইটো ওচৰ বুলি তাকে চাগৰ এ তেহেতকে চাপৰ্ট কৰিব।
অ', এই বাকী কিছুমান চিনাকি প্লেয়েৰও থাকে এতিয়া যেনেকে ইউটিউবাৰ এজন যে আছে হৰপল শইকীয়া
অ', সেইবিলাক হায়াৰ কৰিছে নহয়।
উম সেইবোৰ তেনেকুৱাবোৰ চাই ভাল লাগিব চিনি চিনি পোৱা খেলুৱৈবোৰ চায়।
এইটোৱে অকচন হৈছে অকচনত কিনিছে তাপা খেলিবলৈ আকৌ। সেই এমাহ নে দেৰমাহ সেইবিলাক প্ৰেক্টিচ ট্ৰেইনিং দিছে। তাৰ পিছতহে এতিয়া চিলেকশন হৈছে খেলিবলে।
উম' মানে মানে কি অসম- অসমতো এতিয়া ক্ৰিকেটৰ উৎসাহটো বহুত বেছি।
সেইটোৱে মানে মুখ্যমন্ত্ৰীয়ে কৈছে অসমতো মানে খেল কেইখন যে- চাই মানুহে তাতে হেৰি হয়- ইম্প্ৰুভমেন্ট হয়, বাকী মানে যোনখিনি এতিয়া- ল'ৰা ছোৱালী সৰু পৰুৱা।
অঁ'
তেহে‍ঁতক মানে হেৰি কৰিবলে এইটো- অলপ মানে ভালকে বুজাবলৈ এইবিলাক পতা হৈছে।
অঁ আৰু মানে কি এতিয়া ৰিয়ান পৰাগে সুবিধাটো পালে বুলিহে ইমান লাখ লাখ মানুহৰ ভিতৰত লোৱা আছে। পোৱালীৰ ভিতত-
অঁ, সেইট-
এতিয়াতো- অসম প্ৰিমিয়াৰ লীগখন খেলাই দিলে মানে কি ভাল ভাল ভাল ভাল দলেও মানে চপ- ক'ত পৰিব গম পাইছ নাই? আমাৰ অসমতো যে এনেকুৱা খেলুৱৈ থাকিব পাৰে-
আঁ হাঁ'।
অঁ' এতিয়া মানে ভাল হ'ব তহঁতৰ এতিয়া যিহেতু কছ- কি মানে ক্ৰিকেটৰ কচিং কৰি আছ তহঁতে ভাল সুবিধা এটা পাইছ।
অঁ' হয়।
অঁ তহঁতে ভালকে খেলিলে তহঁতকো এনেকে খেলাব আৰু যদিহে কেনেবাকে- চকুত পৰে মানে তোৰ অলপ ওপৰত তিমবোৰক- ধৰি ল মই এনেই কথাটো কৈছো ধৰি ল এমাহ হ'ল।
অঁ অঁ গম পাইছো, গুজৰাট হ'ল।
গুজৰাট হ'ল তেতিয়াতো মানে কি হ'ল এঁ তহঁতও- কেৰিয়াৰটো হৈ যাব ন।
অঁ সেইটো সেইটো।
গতিকে, ভাল সুবিধা এটা পাইছে চৰকাৰেও ভাল পদক্ষেপ হাতত লৈছে।
হিমন্তই ভাল কাম কিছুমান কৰি আছে বাৰু।
অঁ' ভাল কাম কিছুমান কৰিছে নকৰা নহয়। খালি এই গুৱাহাটীত এতিয়া গছ- পুলি ৰোৱাটো দেখিছ নাই।
দেখিছো দেখিছো।
অঁ' সেইবোৰহে কিবা কিবি কামবোৰ কৰিছে।
অদৰকাৰি।
অঁ কোনো মানে যুক্তি নথকা।
অঁহ' এয়া।
বাও তেন্তে, সেই খাই আছো খাই আছো।
অঁ' পঢ়া তেন্তে মইয়ো এই কিতাপখনকে খুলি অলপ আকৌ- মুখস্ত অলপ কৰি লওঁ।
অঁ হ'ব ঠিক আছে, পৰ।
অঁ' ঘৰৰ পৰাও ফোন এটা কৰি আছে হাঁ মই পাতি লওঁ।
অ হ'ব হ'ব।
অ